হেল্ল' শুনিছানে?
শুনিছ-
শুনিছা নাই?
শুনিছোঁ শুনিছোঁ।
অহ কি কৰি আছা? মই এনেই বহি আছোঁ।
মইো গৰমত বাহিৰত বহি আছোঁ।
উম।
উম। আজি গৰমতটো কেনেকুৱা তাত?
বাকী বহুত গৰমতটো বহুত। তাৰপিছত ভাত পানী খালেই নেকি?
ভাত বনোৱা হৈছে খোৱা নাই এতিয়ালৈকে।
অ', অ'।
তুমি খালা নেকি?
অ' আমি আজি ভাতটো সোনকালে খাই দিলো।
ইমান সোনকালে?
অ' সোনকালে খাই দিলো আৰু।
অ‌ কি চবজি?
খাই দিলো আৰু কি খালো দালি আলু তেনেকে কৰিয়ে খাই দিলো আৰু।
অ' থিকে।
উম পিছে আজি আমি বিহুৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ
অ, তাকে মইয়ো ভাবিছো মৰাণ সমাজৰ ৰাতি বিহুৰ বি বিষয়ে আলোচনা কৰিলে ভাল হয় নেকি
অ অ
তুমি ৰাতি বিহু চাই পাইছা নাই?
মই ৰাতি বিহু চাই পাইছো বহুত ভাল লাগে ৰাতি বিহু চাই। তেনেকে ৰাতি বিহু হা হা
অ, মানে মৰাণ ছোৱালী হিচাপে ৰাতি বিহুক লৈ আমি গৌৰৱ কৰিব পাৰো।
হয় মৰাণ গাঁওবোৰত প্ৰত্যেক গাঁৱতে ৰাতি বিহু তেনেকে পতা হয়েই।
হয় হয়
তোমালোকৰ গাঁৱত পিছে পাতে নাই
পাতে পাতে
ভাল লাগে ন
অ, ভাল লাগে। মানে সেইটো পৰিৱেশ সেই পৰিৱেশটোৱে ভাল লাগে।
হয় হয় নাচি কিনিও বহুত ভাল লাগে। পাতে পাতে।
অ, নাচিব যোৱা নাই পিছে?
যাওঁ
অ'
উম উম
ৰাতি বিহুৰ নিয়ম নীতি বিলাকো ভাল লাগে।
অ'
তেনেই কোৱাচোন ৰাতি বিহুৰ নিয়মৰ বিষয়ে অকমান
ৰাতি বিহু তেনেকে ৰাতি বিহুটো মাৰিবৰ কাৰণে অ, পতা গাঁৱৰ ডেকা বোৰৰ যোনখন গাঁৱত মানে ৰাতি বিহু পাতে সেই গাওখনৰ ডেকাবোৰৰ অ, কিছুমান দায়িত্ব থাকে ছোৱালীবোৰক মানে ৰা ৰাতি বিহুৰ কাৰণে ৰাতি বিহুৰ কাৰণে ঘৰৰ পৰা খুজি নিয়া এটা দায়িত্ব থাকে ল'ৰাবোৰৰ।
অ, হয় হয়।
উম, তাৰ পিছত এই ল'ৰাবোৰে তেনেকে খুজি মেলি ঘৰৰ পৰা ছোৱালীজনী একদম মানে ৰাতি বিহু মাৰিবৰ কাৰণে ছোৱালীজনী সিহঁতৰ ঘৰ ঘৰৰ পৰা খুজি আনি ৰাতি বিহুৰ কাৰণে এ
ৰাতি বিহুত যিখন খোলা থাকে তালৈ লৈ যায় হয় নাই
হয় হয়
উম, তাত ৰাতি বিহু খোলাখনত চাৰিওফালে চাং বান্ধি দিয়া হয়, বাঁহৰ।
অ'।
তাৰপিছত বেলেগ গাঁৱৰ পৰা ডেকা ল'ৰাবোৰ আহে বিহু মাৰিবলৈ। মানে চাকচনি মাৰি দিয়া হয় সিহঁতক, ছোৱালীবোৰক নচোৱাবলৈ। বহুত গাঁৱৰ পৰা ডেকা ল'ৰাবিলাক আহি, ছোৱালীবিলাকক নচ চুৱাইহি, সেইটো এটা খুবেই ভাল লগা পৰিৱেশ।
অ', ইটো বহুত ভাল লাগে।
আৰু যেতিয়া ছোৱালীবিল-ছোৱালীবিলাক সেই খো-খোলাত ৰাতি বিহু খোলাখনত সোমাই, তাৰ পিছত ছোৱালীবিলাকে নিজৰ ইচ্ছামতে বাহিৰত ওলাব নোৱাৰে।
অ', কাৰণ সেই গা-গাওঁ যোনখন গাঁৱত মানে ৰাতি বিহু পাতে সেই গাঁওখনৰ ডেকাসকলৰ সম্পূৰ্ণ দায়িত্ব ছোৱালীখিনিৰ ওপৰত থাকে। কাৰণ ছোৱালীজনীৰ যদি কিবা এটা হয় গাঁওখনৰ সেই ল'ৰা-ল'ৰাখিনিৰ নহ'লে গাওঁখনৰ এ-দা এ কি বুলি কয়, বদনাম হ'ব হয় নাই? সেইকাৰণে সম্পূৰ্ণ দায়িত্ব ত ল'ৰাখিনিৰ ওপৰত থাকে, সেইকাৰণে ল'ৰাবোৰে ছোৱালীখি-ছোৱালীখিনিক তেনেকে বাহিৰত ওলাই আহিবলে নিদিয়ে মানে।
অ', হয়, হয়, হয়।
ছোৱালীখিনি যেতিয়া আকৌ ৰাতি-ৰাতিপুৱা বিহু শেষ হ'ব, ছোৱালীখিনি আকৌ আহিব। ল'ৰা-ল'ৰাবিলাকে বহুত দায়িত্ব লয় ছোৱালীখিনিৰ।
অ'।
এইখিনি মানে দেখিযও ভাল লাগে আৰু।
অ', অ'। ল'ৰাবোৰে যেনেকে ছোৱালীক খোজ-আ-ৰা বিহু মাৰিবৰ কাৰণে ঘৰৰ পৰা যেনেকে খুজি নিয়ে তেনে বিহুক মাৰি শেষ হোৱাৰ পিছত আকৌ ল'ৰাবোৰে তেনেকে ছোৱালীবোৰক ঘ-প্ৰত্যেক ঘৰে ঘৰে থৈ থৈ আহেগে হয় নাই?
অ', অ', ঠিকে, তাকে। আৰু ৰাতি বিহুত এটা বস্তুটো লক্ষ্য কৰানে? এ চবৰে হাতে- হাতে মানে এইটো কি কয় জুই জুই লোৱা দেখা পাই, বাঁহৰ হেৰিয়েদি বনাই লৈ।
অ', হয়, হয়।
উম।
তাৰপিছত ৰাতি বিহু এনে প্ৰদৰ্শনী হিচাপে কিছুমান হাতী হাতীবোৰো তেনেকে অনা হয়, হয় নাই?
অ', আৰু বাহিৰা পৰ্যটকো আহে চাবলৈ।
অ', বাহিৰা পৰ্যটকো তেনেকে আহে। ৰাতি বিহু চাবৰ কাৰণে, দূৰ -দূৰণিৰ পৰা মা-বহুত মানুহ আহে ৰাতি বিহু চাবৰ কাৰণে।
সেই বেলেগ বেলেগ গাঁৱৰ পৰাও ছোৱালী আহে নাচিবৰ কাৰণে। মানে সিহঁতক মাতি অনা হয়, টোপোলা দি।
হয়।
আৰু তাৰহতু মানে ছোৱালী বিলাক অ-ছোৱালী বিলাকে পৰিধান কৰা ড্ৰেছটো বহুত ভাল লাগে।
অ'।
নাচনী খিনি জলিকি থাকে মানে তাত।
হয়, -হয়।
মানে পৰম্পৰা অনুসৰি এ, প্ৰত্যেক গাঁৱতে ড্ৰেছ বোৰ অলপ বেলেগ- বেলেগ হয় মানে।
হয়, -হয়।
যেনেকে কিছুমান গাঁৱলীয়া মানে গাঁৱলীয়া সমাজত এ ড্ৰেছটো এ মানে বেলেগ- বেলেগকে পিন্ধে কিন্তু প্ৰত্যেকে একে -একেই পিন্ধিব লাগে হয় নাই। ৰঙা পাৰি লগা চাদৰ কঁকাল মৰা তেনেকে মাৰিব লাগে।
কুট মেথনি। -
অহ তাৰপিছত আকৌ কিছুমানত আকৌ-
অহ' কিছুমানত আকৌ তোমাৰ ৰঙা ব্লাউজ বুকুত মেঠনি মাৰি মুগা মেখেলা তাৰ পিছত কলিয়া ৰিহা পৰিধান কৰে।
অহ' হয়, হয়।
দুইটাই ড্ৰেছে ভাল লাগে বাৰু মোৰ।
অহ।
তোমাৰ কোনটো বেছি ভাল লাগে?
মোৰ
অহ।
মোৰ তেনেকৈ ভাল লাগিব গ'লে দুইটা ভাল দুইটা ভালেই লাগে বাৰু-
অহ, মই এনেও মৰাণ, ড্ৰেছটো মই এনেও মৰাণ ড্ৰেছতো ভালে পাওঁ বাৰু যিবোৰ ড্ৰেছটো হ'লেও মানে মৰাণ- মৰাণ সমাজত মহিলা বিলাকে যিবোৰ ড্ৰেছ পৰিধান কৰে সেইবিলাকো মোৰ ভাল লাগে।
হয় দিয়া। ভাল লাগে ন,।
অহ'। আৰু এটা কথা ৰা -ৰাতি বিহু, কিন্তু বোৱাৰী বিলাকে বা সেনেকে সেইবিলাকে বিহু বোৰ মাৰিব নোৱাৰে। অকল ছোৱালী বিলাকেহে পাৰে।
অহ' অকল ছোৱালী বিলাকেহে পাৰে।
অহ তাকেই আকৌ ডেকা লৰাৰো ড্ৰেছ এটা থাকে। সিহঁতে বগা পাঞ্জাবী, চোলা ধুতি, মৰাণ, গামোচা পৰিধান কৰে।
অহ, অহ হয়, হয়। মানে প্ৰত্যেকে একেই ড্ৰেছ কৰে হয়নে নাই।
হয় হয়। ৰাতি বিহু, মোৰাৰো এটা আমেজ থাকে। ৰাতি ৰাতিৰ পৰা ৰাতিপুৱালৈকে নাচি থকাতটো এটা মানিব লগীয়া কথা। কিন্তু যেতিয়া নাচে না নাচনি গৰাকী সকলেহে অনুভৱ কৰিব পাৰে।
অহ' নাচি নাচি কেতিয়াও ভাগৰ নালাগে হয় ' নাই বাৰু
হয়, হয়। কেতিয়ানো ৰাতি
ৰাতিৰ পৰা অহ' অহ' ৰাতিপুৱা ৰাতিৰ পৰা ৰাতিপুৱালৈকে একেৰাহে নাচিয়ে থকা হয় বুলিব পাৰি।
হয়, হয়। তাত অৱশ্যে লঘু, আহাৰ পানীৰ যোগান ধৰা হয়। সেইবিলাক। ডেকা সকলে যোগান ধৰে।
অঁ।
ডাঙৰ ডাঙৰ লোক সকলো গাঁৱৰ, চাবলৈ আহে ৰাতিবিহু।
উম'। ৰাতি বিহুটো আমাৰ উজনি অসম ফালে।
হয়, হয়।
মানে অ' উজনি অসমতে আৱদ্ধ। দেখা পোৱা যায়।
উম'।
সেইটো এটা পৰম্পৰা, বহুতেই ভাল লগা এটা।
হয়। মানে আমি গৌৰৱ কৰিব পাৰো আৰু।
অ' গৌৰৱ কৰিব পাৰো।
পিছে তুমি, ওচৰ চুবুৰীয়া গাওঁবোৰত তেনেকে ৰাতি বিহু। মাৰিবলে যোৱা নাই?
অ' মানে আগতে যাওঁ। য য'ত নিলেও মানে যাওঁৱে। মানে ভৰিতো দাং খাই থাকে আৰু ৰা বিহু বুলি ক'লে।
হয়, হয়। যাওঁ যাওঁৱে লাগে হয় নাই বাৰু?
অ' দূৰ দূৰণিৰ পৰা অহা, ডেকা ল'ৰা বিলাকে। ছোৱালী নচোৱাব কাৰণে যে ইমান কষ্ট কৰি আহে। গোটেই ৰাতি ছোৱালী নচোৱাই, ইদিনাখন আকৌ ছোৱালীৰ ঘৰত চাহ তাহ খাই। তাৰ পিছত গুচি যায় আৰু।
হয়। তেনেকে সিহঁতে চিনাকি হয়, হয় নাই?
হয়। আৰু কি কিছুমানৰ তেনেকেই বিয়াও হৈ যায় আৰু।
অ'।
উম'। তুমি গৈছিলা নাই, ওচৰ গাওঁ বিলাকত? ৰাতি বিহু কলে। ৰাতি বিহু কলে ৰখি থাকিব নোৱাৰি।
হয়, হয়। যাওঁৱেই মানে এইটো।
অ', আৰু বুজাব নোৱাৰা অনুভৱ।
অ' এ কাকপথাৰত বহুত ডাঙৰকৈ ৰাতি বিহু পাতে হয় নাই? তাত বহুত মানুহ হয়। তাত পিছে তুমি আহিছা নাই?
তাত কিন্তু মোৰ যোৱা নহল, মানে যাওঁ বুলি প্ৰত্যেকবাৰে ওলাওঁ, কিন্তু শেষত গৈ নিমিলেগে।
অ' মোত। তেনেকে মই শুনি আছো। কিন্তু মইতো এ তালৈ কিন্তু অহা হোৱা নাই।
তাকে। চোৱাৰ ইচ্ছা কিন্তু সে নাচিব নগলো। যাব লাগিব আকৌ যেতিয়া ৰাতি বিহু পাতিব।
অ'।
উম'।
মানুহ বহুত হয় বুলি কোৱা শুনিছোঁ কিন্তু।
অ', মানুহ হয় বোলে।
আহিব মন থাকেই, কিন্তু নিমিলেগে আৰু আহিবলৈ, আহিব। গাঁৱলে। ওচৰ চুবু, ওচৰৰ ওচৰৰ গাঁওবোৰলৈ যি যাওঁ, যাওঁ আৰু। তেনেকে, দূৰলৈ অহা নহয় মানে।
অ' হয় হয়। আজিকালি, ডুমডুমাটো ডাঙৰকে পাতে নহয়।
অ', ডুমডুমাত কিন্তু এটা লিমিটতহে পাতে। তাত কিন্তু ৰাতিপুৱাই নিদিয়ে চাগে।
অ'নিদিয়ে, মই তাত কিন্তু গৈছোঁ এবাৰ।
মানে একেবাৰে ৰাতিপুৱালৈকে তাত নেমাৰে নেকি?
অ', একেবাৰে ৰাতি নোপোৱাই, আৰু ৰাতিও দেৰি পৰাহে আৰম্ভ কৰে তাত।
উম্।
মানে মই গৈ পাইছোঁ আৰু তাত নাচিবৰ কাৰণে।
অ', অ'। উম্
আৰু কোৱা।
পিছে তুমি, গছ তলৰ বিহু মাৰা নাই?
মাৰোঁ মাৰোঁ। তুমিনো